অহ কি কৰিছা?
অহ এই আছিলো এনে বহি আছো
আচ্ছা আচ্ছা মইয়ো ভাত চাত খাই কিনে এতিয়া বিচনাত উঠিলোঁ
আচ্ছা আচ্ছা
এতিয়া লাহেকে খেলাই চাব হ'ল ফিফা
অহ আজি কাৰ মেচ আছে?
আজি তোমাৰ আহ প্ৰথম মেচখন হয়তো অষ্ট্ৰেলিয়া আৰু কলম্ব' তাৰপিছত তেওঁ আছে তোমাৰ আৰ্জেণ্টিনাটো আৰু একেলৱাৰডে
আচ্ছা আৰ্জেণ্টিনাৰ আছে নেকি কেতিয়া আছে?
আজি আৰ্জেণ্টিনাৰ তোমাৰ ৰাতি। চাৰে তিনিটা মান চাৰে তিনিটা বজাত আছে আৰু মানে আজি নহয় বাৰটা বজা নাই তো কালিয় আছে মেট
কাইলে কাইলে হ কাইলে আছে বুজিছ।
পিছো তুমি ভাত চাত খালা।
ভাত খালো ভাত খালো এতিয়া মই বিচনাত উঠিম আৰু তাৰপিছত অ শুই যাম গান শুনি শুনি
আচ্ছা আচ্ছা আচ্ছা গান বুলি কওঁতে মানে নে মনত পৰিল তুমি কোন গায়কৰ কৰ মানে গান শুনি কিনে বেছি ভাল পোৱা
মানে হিন্দী নে অসমীয়া
সেইটো তুমি কোৱা আৰু মানে তুমি কোনটো গান মানে কোনটো চিংগাৰ গান বেছি শুনা আৰু হিন্দী অসমীয়াৰ প্ৰতিও কথা নাই হিন্দী ইংলিছ অসমীয়া চবৰে নিজৰ নিজৰ মানে হ'ব পাৰে ন এটা ফেভাৰিট
হা হা হা মানে মই মেক্সিমাম আৰু মানে বেছিকে ইংলিছ গান শুনাতো মানে কম আৰু নুশুনো অ ত কি আৰু ইংলি কি অসমীয়া আৰু হিন্দীয়ে শুনা যায় ত অসমীয়া ভিতৰতো অভিয়াচলি তোমাৰ এই জুবিন দাৰ গান পাপন দাৰ গান সেই ত তেহেতৰ আৰু তাৰ পিছত হিন্দীৰ ভিতৰত আৰ্জিত সিঙঁহৰ আৰু হিন্দী মোৰ চব চলি যায় মানে আৰু মই মানে বেছিকে নাইন টিজৰ চঙ বোৰ শুনি বহুত ভাল পাওঁ নাইনটিজৰ হওক বা অলপ সেই আৰু অল্ড চংবোৰ শুনি ভাল লাগে নতুন বুতছে
উম
আতিম আপফ্লাম আৰু এই তাহতৰ এই মানে নতুন চিংগাৰ বিলাকৰ গান শুনি ইমান
উ ভালে লাগে কিন্তু ইমান খাচ নহয় আৰু মানে পুৰণা বিলাকৰ যোনবোৰ এটা বাইক আছে। শুনি ভাল লাগে মিনিং ফুল হয়
আৰু তুমি
মটো মই আচলতে ক'ব গলে অসমীয়া গানো শুনো বহুতেই শুনো অসমীয়া গান
উম
লগতে মই হিন্দীও শুনো আৰু মই ইংলিছো শুনো তিনিটা লেংগুৱেজ মানে ভালকে মানে শুনো আৰু মোৰ এতিয়া আৰু মোৰ ভাল লাগে চাউথ ইণ্ডিয়ান চঙ বিলাক যিটো তামিল চঙ থাকে
অ অ চাউথ ইণ্ডিয়ান হা
সিহঁতৰ গান গান বিলাকো ভাল লাগে
উম হম
উম হম
উম
ভাল লাগে চাউথ ইণ্ডিয়ান গান বোৰ ভাল লাগে বাৰু
অসমীয়া চিংগাৰ কব গ'লে ফেভৰেট জুবিন দাই হ'ব নিশ্চয় পাপনদাকো ভাল লাগে, ভাল লাগে তোমাৰ মোকো ভাল লাগে হিন্দী কব কলে অৰিজিত সিং
অৰ্জিত সিংৰ ভাল লাগে অ
উ তাৰ মান মালিক আৰু এজন আছিল যে তোমাৰ টোৰো বন্দে মাতাৰম গানটো যে গাইছিলে এয়াৰ ৰাসামান
এ আৰ ৰাহামান
ইংলিছ ক'ব গ'লে তোমাৰ উইটেন লিপ চিৰেন, জেষ্টিন বেৰুৱা আছে এনেকুৱা কেন্দ্ৰিকামাৰ বহুত আছে চবৰে গান শুনো
আচ্ছা আচ্ছা
উম তুমি মানে কোনটো সময়ত মানে গানটো বেছি শুনি নে ভাল পোৱা ধৰা অৰ্থাৎ মোৰ সুধিবৰ কাৰণে এইটোৱে যে তুমি ভাবানে মিউজিকটো তোমাৰ লাইফত কেনেকৈ ইম্পেক্ট কৰি আছে তু ভাবা কিমানখিনি কৰি বা তুমি ৰিলেকচিংৰ কাৰণে কিমান মিউজিক শুনিছা শুনিছে ন এনেকুৱা কৰি কৰিব পাৰিছানে নাই
অ সেইটোতো পাৰিছে মিছা নকওঁ কাৰণ মানে মই মিউজিক গান শুনি শু শুনিয়ে ধৰি লোৱা নিজৰ কাম হওক বা বা সেয়াই আৰু ক'ৰবাত ধৰি লা খোজকাঢ়িব গৈছে ৱাকিঙত গৈছো তেতিয়াও গান শুনি মাইন্তো অলপমান ফ্ৰেছ লাগে ন।
উম উম।
লগে লগে।
হয় হয় মিউজিক। কে তোমাৰ মাইন্দটো কিন্তু সচাকে ৰিফ্ৰেছ কৰি ৰাখে আৰু তুমি এনেকুৱা টাইমত সুধিবা চোন। এটিয়া টোপনি অহা নাই এটা থাকে ন চফ চং থাকে। কিছুমান তোমাৰ সঁচাকে টোপনি আহি যায়। লগতে শুনিবা। অ যেতিয়া তোমাক অলপমান ফূুৰ্তিও লগা হয় তেতিয়াও গান শুনিব লগা হয়। যেতিয়া আমাৰ মনটো বেয়া লগা হয় তেতিয়াও আমি গান শুনিব লগা হয়। ন ই ই তো পেলাইছে। যেতিয়া মটিভেশ্যন লাগে তেতিয়া আকৌ আমি গানেই শুনো।
অ তাকেইেতো মানে সেইটোয়ে মানে মিউজিক। মানে চবতকে ডাঙৰ পাৱাৰ হল হল যে আমাৰ মানে মোদ ইনচটিন্ট টো। চেঞ্জ কৰিব পাৰে বুজিছা নে মানে এই বোলে ভাল এই বোলে বেয়া। মিউজিকৰ ওপৰতে ডিপেণ্ড কৰি দিয়ে চাবাচোন যদি তেনেকুৱা ষ্টাইলৰ গান নুশুনা কিয়।
ধৰি লোৱা তোমাৰ জীৱনৰ কাহিনীটো এক। বুজাইছে আৰু মিউজিতে কিন্তু সুৰেৰে।
সুৰেৰে হা হা একজেক্টলি।
আৰু সেই শুৰটো মানে আমি শুনি শুনিয়ে মানে বহুতখিনি কাম কৰিব পাৰোঁ। আমাৰ বেয়া লাগি থকা মনটো ভাল কৰিব পাৰো।
উম।
ভাল লগা মানুহ জনৰ প্ৰতি মানে। গানেৰেই মানে বুজাব পাৰো আৰু।
সেইটোৱে সেইটোৱেই।
ভা মানুহ মানে মা দেউতা ভন্টি ভাইটি যিমানখিনি আছে আৰু।
উম।
নিজৰ মানুহ। আৰু পৰৰ মানুহৰ প্ৰতিও আমি মৰম জনাব পাৰো পৰৰ মানুহ। আৰু তাকো আমি নিজৰ কৰিব পাৰো। হয় গানটো মানে অকল। এটা সুৰ নহয় এইটো আমাৰ গোটেই জীৱন সংগ্ৰাম হাঁহি ফূৰ্তি ধেমালি চব আৰু।
চৌ খ সেইটয়টো। ভাল লাগে মানে সেইয়াই আৰু। বিজি লাইফতো মানে আমি গান শুনটো এৰি যে নিদিও।
আমি কেতিয়াও এৰিবও নোৱাৰো আৰু আমি। তাৰ মানে বহুত। লেজেণ্ডৰী গায়কৰ অৰ্থাৎ আমাৰ অসমৰ। নাম মানে আমি কব পাহৰি গৈছো। ভূপেন হাজৰিকা তেখেতৰ গান চোৱা চোন সেই কিমান। যেতিয়া একো এডভান্স টেকন'লজি নাছিলে তেতিয়া তেখেতে গাড়ীৰে গৈ থাকোঁতে এটা গান লিখি দিছিলে।
তাকেইেতো।
অসমীয়াত ক'ব গ'লে কি বদন্তিমূলক এজন। সাহিত্যিক ক'ব লাগিব আচলতে। গায়ক দেখাতে চব কিমান দিছে।
তাকে তাকে।
চবতে আৰু বহুতখিনি। আচলতে গায়ক বুলি ক'ব। মোৰ বেয়াই লাগিছে কাৰণ। লেজেণ্ডৰী ছিংগাৰটো আৰু সাহিত্যিক হয়।
উম হুম হয়
জ্যোতিপ্ৰসাদ ৰাভা লক্ষ্মীনাথ বেজবৰুৱা তেখেতসকলো অ এই সাংস্কৃতিক জতখনৰ লগত বহুতখিনি জৰুৰিত জৰিত মানে গান প্ৰত্যেক তেখেতসকলৰ আদৰ্শতটো আমি এতিয়া মানে ভাবি মানে বুজি আছো আৰু গান এটা কিমান ইম্পৰ্টেণ্ট বা সাহিত্যিক সাহিত্যতো কিমান ইম্পৰ্টেণ্ট কলাটো কিমান ইম্পৰ্টেণ্ট আমাৰ কলা জগতখন আগবঢ়াই দিয়া গানৰ বহুত ভূমিকা আছেতো
উম হম
তেখেত তেখেতসকলে অসমীয়া সংস্কৃতিটোৰ গৰি ধাৰটা আৰু বো এটা গানৰ কিন্তু এটা বিৰাত ইছপিচিযেল গুণ এটা মোৰ লাগে আৰু, কি জানা নে নাই, মই স্কুল ইয়াত কৰে তোমাৰতো আছে চাগে তেনেকুৱা মেমৰিজটো গানৰ যিটো থ্ৰুদি বনাইছা টোলৈ
মানে উ সেনেকুৱা আছে বাৰু কোনো এনেকুৱা পাৰ্টিকুলাৰ চং শুনিলে মানে মেমৰিজ মনত পৰি মানে যায় আৰু কেতিয়াবা আহি যায় আৰু কিছুমান এনেকুৱা থাকে ন আহি যাই লাইক
উম
মানে যোনটো তুমি স্কুল ফাংচনতে হওক বাৰ্থডে বা ট্ৰিপ বা স্পেচিয়েল মেন্ডেটেৰি লগত মানে সেনেকুৱা আৰু আহি যায় কাৰোবাৰ লগত শুনিলে
উম হুম
মানে কিছুমান গান হে এনেকুৱা হয় যে আমি স্কুল টাইমতো নাচিছিলো ন সেই গান বিলাকতে বা এ আহি যায় মনত যাওঁ এই দোকানতচোন নাচিছিলো মই এইটো গানত কলেজত নাচিছিলো এইটো গানত স্কুলত নাচছিলো এনেকে আহিলো যায় আৰু সেইবোৰ এটা এটা মেমৰিছে দিয়াচোন।
উম উম আহে আহে আহে আগতে মই আহ তোমাৰ ডান্স শিকিছিলো ন তাতে মানে চব গানৰ লগতে জড়িত আৰু গান এটা বজাই কিনে আমি নাচিছিলো ত মই হয়তো আগতেও কৈছিলো কথাটো মইবেছো ম ই কথাটো মানে ৰি কৰিব পাৰো আৰু কাৰণ আমাৰ যিখন ডান্সৰ স্কুল আছিলে তাতে মানে মই এতিয়াও পাহৰিব নোৱাৰো এইটো কথা এইবিলাক এইবিলাক
আচ্ছা
উম সুবিধা হয়। টো এটা বহুত ডাঙৰ মানে বেষ্ট মেমৰি এইটো, মেমৰিজৰ।
তাকে, তাকে। কিছুমান গান চাগে শুনিলে মনত পৰি যায় ন এইটো ডান্স কৰিছিলো। ডান্স স্কুলত থাকোতে, উম। তাকে, তাকে।
এইটো আৰু মিউজিকটো অকল এন্টাৰটেইনমেন্ট নহয় আৰু। সেইটো এটা ইমোচন। ডেইলী লাইফৰ লগত জড়িত এটা বহুত গুৰুত্বপূৰ্ণ বস্তু আৰু। বস্তু মানে কি আৰু বুজিচাই নহয়। সেইটো এটা পাৰ্ট আৰু পাৰ্ট অফ লাইফ।
বুজিছোঁ, উম। সেইটো মানে ডিফাৰেণ্ট জেনেৰেচনৰ ওপৰত কথা আৰু বুজিছা নে? আজিকালি কিছুমানে কিবা এইবোৰ ৰোমেণ্টিক শুনে, হিপপ শুনে, ক্লাছিকেল আৰু বহুত নিজৰ নিজৰ আছে আৰু চইচ বহুতৰ।
মই মইতো শিৱ বনিও ভাল পাওঁ। ৰেপ চংচ বিলাক শুনিও ভাল লাগে।
লাগে বাৰু কেতিয়াবা। হু-হু-হু। লাগে বাৰু কেতিয়াবা ভাল লাগে।
কেতিয়াবা মানে মই প্ৰায় শুনোৱেই।
আচ্ছা।
অ, হয় মই মানে এনেকুৱা এটা স্পেচিফিক মানে ভাগ নাই আৰু যিটো মই শুনিম মই চবেই শুনো। মোৰ সদায় মুদৰ ওপৰত ডিপেণ্ড কৰে।
অহ আচ্ছা-আচ্ছা। মই আৰু তোমাৰ এইবোৰ ৰেপ চং বা এইবোৰ অ, এইবোৰ হিপপ চিপপ ইমান যেতিয়া তেতিয়া শুনিব নোৱাৰো মানে। মুডৰ ওপৰত কথা। মই বেছিকে এইবোৰ চফ্ট কৈছো ন এইবোৰ নাইনটিজৰ হওক বা অল্ড চংছ জুবিন দাৰ গানবোৰ সেইবোৰ ভাল লাগে। বা কেতিয়াবা আৰু পাৰ্টি পাৰ্টি বোৰ ডিচক' চং বোৰো ভাল লাগে, আইটেম চং বোৰ।
উম হ-হ-হ ঠিকে আছে, ঠিকে আছে। দিয়া তেনেহলে পাছতকে কথা পাতিম আৰু। এতিয়া আকৌ গান শুনি শুনি শুবৰে হল।
অ, তাকেইতো মানে কি আৰু শুবই লাগিব আৰু এতিয়া টাইমো হৈ গ'ল।
উম, হুম।
পুতুকে নাহেই দিয়াচোন। সেই গান শুনি শুনিয়ে শুব লাগিব।
তাকে, তাকে। ঠিক আছে বাৰু। তুমিও গান শুনা, ময়ো শুনো। পাছতকে আৰু কথা পাতিম।
অ-অ নিশ্চয়, নিশ্চয়। পাতিম দিয়া। দিয়া ঠিক আছে, উম উম গুড নাইট। বাই উম।